হেল্ল'
হেল্ল'। হেল্ল', হেল্ল' শুনা পাইছা?
অ পাইছোঁ, কোৱা কোৱা।
ভালে আছা?
আছো আৰু, তুমি?
আছো দিয়া ভালে। কি কৰি আছা?
এই বন্ধ ন, ঘৰৰ কামে কৰি আছো ৰবা, তোমাৰ?
আচ্ছা ময়ো আছোঁ বৰ্তমান ঘৰতেই।
অঁ
এনেই কিবা কিবি কাম কৰিছো ঘৰৰ কাম।
আচ্ছা, বাকী ঘৰত চব ভালে আছে? অঁ, এই লগৰ এজনৰ- বাৰ্থডে আছিলে ৰবা, তাতে গৈছিলো, ফুৰিব গৈছিলো। বাৰ্থডে খাব গৈছিলো। অহ', ফুৰিব গৈছিলো, এই লগৰ এজনৰ বাৰ্থ
কোন, কি প্লেচ, ক'ত গৈছিলা?
দূৰত নহয়, ইয়াতে ওচৰৰ ৰেষ্টুৰেণ্ট এখনতে গৈছিলো ৰবা। এনেকুৱা বেলেগ হেৰি নাই হম হম।
কেনেকুৱা, গ'লা যে?
এ ভালে তাৰে খোৱা লোৱা ভালেই পাইছো। হে আগতে যোৱা নাছিলো নতুনকৈ গ'লো সেইখনত, উম ভালে আছে। খোৱা লোৱা প্লাছ তোমাৰ এইয়া যি ষ্টাফখিনিও ভালেই। ব্যৱহাৰ ষ্টাফৰৰ ব্যৱহাৰটোও ভাল। মানে মানুহ বাৰ্থডে পাৰ্টি হিচাপত ভালে খিনিও হেৰি কৰিছে ন'।
উম।
মই নামটো পাহৰিলো ৰবা।
অ' মানে এনেকুৱা হেৰি থাকিলে
অ।
সেনেকুৱা হেৰি থাকিলে ভাল মানে জানিব জানিলে ভাল আৰু কিছুমান ঠাইতডৰা হেৰি হয় যাব সুবিধা হয়।
উম উম কেতিয়াবা কিবা প্লেন কৰিলে মানে ইয়াতে ভালেই দিছে ৰ'বা বাৰ্থদে পা- সেই হিচাপত মানে আগত। ইনফৰ্ম কৰিছে যে মানুহ ভালে খিনিও হ'ব কিন্তু পিছত গৈ মানে যিমান খিনি ইনফৰ্ম কৰিছে। তাতকৈ আৰু মানুহ বেছি হৈ গ'ল। হলেও মানে সিহঁতৰ এনেকুৱা নহয় যে খং কৰিছে যে কিয় মানুহ বেছি মাতিছা বা তেনেকুৱা কিবা।
এনেকুৱা একো হেৰি কৰা নাই।
মানে যিমান হিচাপ দিছিলে তাতকে বেছি মানুহ হৈ গৈছে।
অঁ অঁ সেইটোয়ে।
আচ্ছা।
বাকী তোমাৰ কাম কেনেকুৱা চলি আছে।
চলি আছে আৰু থিক থাক।
অঁ তোমালোকৰটো বন্ধ নাই চাগে চামাৰ ভেকেচনৰ।
নাই নাই সেইটোয়েইটো মিছ কৰো পঢ়ি থাকো। থাকিলোঁ হয়, পঢ়ি থাকিলোঁ হয় কিবা এটা, তেনেকে
অ', হয় দিয়া, উম'।
স্কুল লাইফটো বহুত মিছ কৰোঁ এতিয়া এই ছামাৰ ভেকেশ্যনৰ টাইমত।
অঁ হেৰি হয় টাইমটো তেতিয়া এনেকুৱা লাগিছিল। যে এই যেতিয়া আমি কাম কৰিম কি।
কেতিয়া অঁ কেতিয়া স্কুল শেষ হ'ব কেতিয়া আমি আপাৰ ক্লাছত যাম সেনেকুৱা লাগিছিল।
তেতিয়া তেতিয়া ভাবা গৈছিল ন যে স্কুল এতিয়া আমি এ এমাহে বন্ধ পাওঁ। কাম কৰিলেতো তেতিয়া আমাক ক'ব লগা কোনো নাথাকিব। কিন্তু এতিয়া এইটো ফিল হয় যে নাই সেই এমাহ বন্ধটোও বহুত ভাল আছিলে। হয় নে নহয়?
অঁ। এতিয়া।
হুম হুম?
তাকেই সেইটো মানে বেয়া লাগে ভাবিলে মানে বহুত এনেকুৱা লাগে কি যে কি ক'ত সোমাই গ'লো স্কুল যায় স্কুল স্কুল ভাল এনেকুৱা লাগে এতিয়া পঢ়ি থাকিলো হয় যদি, তেতিয়া ভাবিছিলো কেতিয়া পঢ়াটো শেষ হ'ব কেতিয়া পঢ়াটো শেষ হ'ব কেতিয়া স্কুলত যা মানে হাইস্কুলত যাম কেতিয়া হায়াৰ ছেকেণ্ডৰীত উম এডমিশ্যন ল'ম কেতিয়া কলেজ যাম সেনেকুৱা।
অঁ প্ৰথমত যেতিয়া স্কুলত থাকোতে তেতিয়া লাগিছিল কেতিয়া কলেজ যাম। কলেজত থাকোতে এনেকে লাগে যে কেতিয়া জব কৰিব পাৰিম জব কৰিলে ভাল লাগিব। জব কৰোতে এনেকুৱা লাগিছে ইচ স্কুল লাইফটোৱে ভাল আছিলে তেতিয়া নিজৰ ইচ্ছামতে খেলিব পাৰিছিলো খাব পাৰিছিলো। কামৰ প্ৰেছাৰ নাছিলে। এতিয়াটো চব ফালৰ পৰা প্ৰেছাৰ আহি গৈছে। হয় নে নহয়?
সেইটোৱে সেনেকুৱাই হয় সেনেকুৱাই হয় মানে অঁ বাপৰে। বহুত গৰম এইকেইদিন মানে ক'ব নোৱাৰি আৰু কিমান গৰম।
সেইটোৱে মানে। আজি বতৰ বেয়া মানে বতৰটো ৰ'দ কম থাকিলেও গৰম।
গৰমটো কম নাই অঁ গৰমটো সেনেকেই আছে।
উম, এই গছ গছনিবিলাক কাটি থাকে যে।
উম, উম আমাৰ ইয়াতেতো আমাৰ আৰু আমাৰ ইয়াতেতো নাইয়ে আমাৰ এইখিনি ঠাইততো একেবাৰেই নাই। তেনেকুৱা হৈ গৈছে চব মানে ক'ৰবাত যদি অলপমান গছ গছনি থকা দেখিছে তাতে গছ কাটি হেৰি কৰি, তাতে ঘৰ বনাই আছে মানুহ বিল্ডিং বনাই আছে।
এ সেইটোয়ে। মানে এনেকুৱা নহয় যে ঘৰ বনাব নালাগে ঘৰ বনাব লাগে কিন্তু এটা জেগা থব লাগে ন অলপ যে গছ খিনি ৰাখি থকাকে।
উম, কিন্তু মানে গছবিলাকতো এনেকুৱা নহয় যেন কাটি দিব লাগে উঠাই কিনে বেলেগতো ৰুব পাৰি। ডাঙৰ গছ হলেও একদম ডাঙৰ গছ নোৱাৰি কিন্তু কিছুমান যোনবিলাক অলপমান সৰু সুৰা গছ বিলাক আছে। সেইবিলাক উঠাই কিনে বেলেগ ঠাইত ৰুব পাৰি ইচ্ছা কৰিলে মানুহে ধৰি মেলি কিন্তু নাই।
উম আৰু আজিকালিটো ডাঙৰ গছ ডাঙৰ গছ ৰুৱাওটো কিমান মেচিন ওলাই গৈছে ন। যে ডাঙৰ গছ যদি কিবা অ আমাৰ ইয়াতহে সেইবোৰ ইউজ নকৰে বাহিৰৰ বাহিৰৰ জাগাত সেইবোৰ ইউজ কৰেতো যে গছ তোৰ যদি কাটিব মন নাই ডাইৰেক্ট পুৰা গুৰিৰ পৰা উঠাই আনি হেৰি কৰিব। হয় নে নহয়? পুৰা গুৰিৰ পৰা উঠাই বেলেগ এটা জেগাত ৰুই দিব কিন্তু, আমাৰ ইয়াতে নাই সেইবোৰ। ইমান গছ ক টা আৰম্ভ কৰিছে, সেইটো কাৰণে বৰষুণটো নোহোৱা হৈছে আৰু বৰষুণ আহিলে একদম বানপানী হৈ যায়।
বৰষুণ আহিলেতো বানপানী বাপৰে বৰষুণ বৰষুণ নাহি- লেও- অসুবিধা আহিলেও অসুবিধা আহিলেও কোনোফালে ওলাব নোৱাৰে কোনো কোনোফালে ওলাব নোৱাৰে। কিমান অসুবিধা হয় মানুহৰ।
উম' ড্ৰেইন বিলাকৰো প্ৰব্লেম ন যে ড্ৰেইন বিলাক চাফা কৰি নাৰাখে। সেইটোৰ কাৰণে বেছি হেৰি হয় ধৰি লক বৰষুণ আহিলে ড্ৰেইনটো লেতেৰা হৈ থকা কাৰণে সেয়া- পানীটো জ জমা জমা হৈ যায় হয়নে নহয়?
উম'
তে আমাৰ এইফালেটো এই ৰিচেন্টলি বৰষুণ হল যে বৰু- ষুণ নাই নাই ঠিকে আছে মানে পুৰা বহুত গৰম বৰষুণ দিল ভাব- ৰবা বৰষুণ দিলে ভালে হ'লে দেই ইমান বেছি পানী হৈ গল বাহিৰতেই ওলাব নোৱাৰা হৈ গ'লো। এদিনতো পুৰা ওলাবই নোৱাৰি।
এদিন নহ' এদিন নোলালে ঠিক আছে কিন্তু এদিন দুদিন- তিনিদিন চাৰিদিনলৈকে আৰু মানে সেইটো হেৰি হৈ যায় বহুত অসুবিধা হৈ যায়।
সেইটোৱে উম'
আৰু আমিতো বাৰু ঘৰতে আছো যোনবিলাক মানুহে বাহিৰত ফুটপাথত থাকে সেই মানুহবিলাক-
অঁ সেই সিহঁতৰ এতিয়াচোন কিমান প্ৰব্লেম হয় বৰষুণ বত- তা বৰষুণ আহিলে হয়নে নহয়? নহয়- ইমান গছ কাটি আছে কিবা কৰিছে ত এনেকে কৰিব পাৰে ন পাব্লিক প্লেছ এটা এনেকুৱা বনাই দিব পাৰে। যত মানে এতিয়া আমিতো চবকে ঘৰ দিয়াতোটো পচিবল নহয় ন, বা চৰ-
উম অঁ চবকে ঘৰ দিয়া বা চবকে তোমাৰ মাটিত দি পেলাই যদি হেৰি কৰি দিয়ে সেনেকে- পচিবলে হয়, কিন্তু কিছুমান এনেকুৱা এৰিয়া আছে যোনবিলাকত মানে- ধৰা পাৰি আৰু বনা বনাই পেলাই- সেইখিনিয়ে কিন্তু আমাৰ ইয়াত এটা কথা এটা কথা কি জানানে? মানুহক আজি আমাৰ এই অলপমান- ল' কাছৰ যিখিনি মানুহ আছে মানে একদম আ এই সৰু শ্ৰেণীৰ মানুহখিনি- সেইখিনি মানুহক তোমাৰ মানে কি হয়? তুমি যিমানে কৰি নিদিয়া কিয় আকৌ সেই লেতেৰা বেতেৰা কৰি তাৰমানে সিহঁত- সেইটোৰ কাৰণে কৰিব কেতিয়াবা যদি কৰিব মন কৰেও কিছু কিছুমানে নক- কৰে। কাৰণ সেই যোনখিনি জাগাত সিহঁতক হেৰি কৰিব দিব- সেইখিনি জেগাও সিহঁতে লেতেৰা কৰি দিব। যেনেকে ৰাস্তাততে লেতেৰা কৰি দিয়ে।
সেইটোও হয় আৰু আমাৰ ইয়াত-
কিবা এটা চলিউচন ওলাব লাগে, কিবা এটা চলিউচন ওলাব মানে-
উম' উম' আৰু বাহিৰৰ জাগাত যেনেকুৱা মানে ধৰি ল হেৰি কৰে ন এয়া যিখিনি মানে এক- কেবাৰে ল' ক্লাছৰ মানুহ খিনি সিহঁতে এনেকুৱা নহয় যে সিহতক সুধি কেনে খাই বা কিবা- কৰে। সিহঁতে সিহঁতেও কিবা এটা ইন্ৰুমেন্ট বজাব বা কিবা এটা কৰিব তেনেকুৱা- কৰি কিনে চলে।
উম'
যে নকয় যে মই এইটো মানে বেলেগৰ পৰা খাই আছো বা খুজি খাই আছো সিহঁতে কিবা এটা- সৰু সুৰা কাম হলেও কৰে, কিন্তু আমাৰ ইয়াতে যিবিলাক ভাল ভাল মানুহ কাম কৰিও-
কাম কৰিব পাৰে, সিয়োটো কাম নকৰে অঁ। কমচেকম ইজি ইজি মানে, মানে ইজি ইনকাম লাগে। তুমি-
সেইকাৰণেটো ইমান মানে পিছপৰা হৈ আছে। ধৰি লোৱা যদি, সিহঁতে এইটো চোৱা
কৰা মানুহতকে সোধা মানুহৰ মানে, খুজি খোৱা মানুহৰ হেৰি বেছি।
উম, সংখ্যাটো বেছি হয়, মানে এতিয়া চোৱা ধৰি লোৱা, এইয়া লেবাৰ-লেবাৰৰ যিখিনি কাম খিনি যে কৰে, সিহঁতকো মানে কিছুমানে-কিছুমানে কয় নহয়, যে এই লেবাৰৰ কাম কৰে, কিন্তু সিহঁতে তেনেক ক'ব নালাগে, কাৰণ সিহঁতে এটলিষ্ট কাম কৰি আছে।
কৰি খাই আছে
সেইটোৱে মানে হয়, চবৰে পঢ়া-শুনা আগৰ দিনত পঢ়া-শুনাৰ ইমান এটা ভেলু নিদিছিল আমাৰ ইয়াতে এতিয়া যিমানখিনি দিয়ে, কিন্তু আগতেতো নিদিছিল ন, তেনেকুৱা সেইটোৱে উম, ধৰি লোৱা আগতে সিমান খিনি পঢ়াৰ ভেলু নাথা-নাচ মানে আমাৰ ইয়াতে যিখিনি এতিয়া এতিয়া যিমানখিনি পঢ়াৰ ভেলিউ দিয়ে, আগতে নিদিছিলে, হয় নে নহয়? এতিয়া দিয়ে, কিন্তু আমি যিখিনি মানুহে পঢ়া শুনা নাই, সিহঁতকতো আমি হেৰি কৰিব নোৱাৰোঁ যে এই কাম এইটো কাম নকৰিবা, সেইটো কাম নকৰিবা, এটলিষ্ট সিহঁতে কাম কৰি আছে, হয় নে নহয়? নহয়, কিছুমানতো আছে এনেকুৱা
বুলি নহয়, এতিয়াও আমাৰ ইয়াতে বহুত কম, ক'ব গ'লে, বহুত কম। কাৰণ চাবা তুমি, কিছুমান যা-ঠাইত আমাৰ যোনখিনি অসমীয়া মিডিয়ামত পঢ়া ল'ৰা ছোৱালী আছে আৰু যোনখিনি ইংলিছ মিডিয়ামত পঢ়া ল'ৰা ছোৱালী আছে দুটা হেৰিত মানে অলপমান বেলেগ-বেলেগ হেৰিত চাই, মই ইমান এইটোত মানে মই নিজে দেখিছোঁ, বহুত ঠাই-বহুত ইনষ্টিটিউট আছে, বহুত জেগা আছে সেনেকুৱা আমাৰ য'ত মানে অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনিক মানে সিহঁতে-সিহঁতে মানে ইমান হেৰি নকৰে।
হয়, সেইটো মইও মানে চাইছোঁ কিন্তু আজিকালি তোমাৰ এটা কথা-কাম ভাল কৰিছে, গম পোৱানে? ত' আমাৰ যিটো এছামিছ মিডিয়ামৰ ষ্টুডেণ্টখিনি, মানে এ মানে ক্লাছ ফাইভৰলৈকে আনিছে নে নাই নাজানোঁ, কি চবৰ পৰা তোমাৰ, দুটা লেংগুৱেজ কৰি দিছে, ধৰি লোৱা কিছুমানে যদি ইংলিছত পঢ়িব খুঁজে ন, মানে কিছুমান চাবজেক, গো-অল চাবজেক্ট তৰ নহয়, উম চাইন্স, আই থিংক চাইন্স, মেথছ আৰু ছচিয়েল এই তিনিটা চাবজেক্টৰ মানে দুটা লেংগুৱেজ কৰি দিছে, টিচাৰ্ছখিনিয়ে দুটা লেংগুৱেজতে দুটা লেংগুৱেজতে বুজাব, মই ৰিচেন্টলি স্কুল এখনত গৈছিলোঁ মানে মইয়ে তাৰ পৰা পাছ আউত হোৱা স্কুল এখনত গৈছিলোঁ, তাতে তাত মানে মেম-মেম কেইজনীয়ে কল যে, এনেকুৱা তেনেকুৱা, এটা ভাল হেৰি কৰিছে জানা, মই সুধিলোঁ কি কৈছে যে এনেকুৱা, যে এতিয়া নহয় দুটা লেংগুৱেজে দি দিছে, ইংলিছ আৰু আছামিছ, যাতে ষ্টুডেন্টখিনি মানে দুটাই শিকি যায়, এতলিষ্ট মানে
অলপমান হ'লেও মানে বেছিক-বেছিকখিনিও যদ দি আহি যায়, ষ্টুডেণ্টখিনি সেইটো এটা, সেইখিনি লাগে, অসমীয়া মিডিয়ামত সেইখিনি লাগে কাৰণ পিছত বহুত ট-টান হৈ যায়, যেনেকুৱা ইংলিছ মিডিয়ামৰ এই ল'ৰা ছোৱালীখিনিয়ে ভালকে অসমীয়া নাজানে, কিন্তু সিহঁতক কোনেও হেৰি নকৰে, কাৰণ সিহঁতে ইংলিছ জানে, কিন্তু সেইটো কথা নহয় ন?
উম, আৰু মানে এতিয়া এ হিচাপতটো এইটো হ'ব লাগিছিল ন, যে এয়া চৰকাৰী আৰু প্ৰাইভেট, হয় নে?
উম
হয় উ হেৰিতটো হ'ব লাগিছিল। মানে নামটো হ'ব লাগিছিল কিন্তু আমাৰ তেনেকুৱা নকয়। আমাৰ যিখিনি মানে গভমেন্ট স্কুলত পঢ়া হয় সিহঁত ডাইৰেক্ট গভমেন্ট স্কুলত পঢ়া বুলি নহয় সিহঁতে এছামিছ স্কুলত পঢ়া বুলি কয় কাৰণ তাতে মান সহঁতে য়ে কন কন মানে
এইটো বুজাই যেন আহ য চৰকাৰী স্কুল চৰকাৰী স্কুল ফ্ৰী সেইটোৱে মানে। উ বহুত মানে একো মানে হেৰি নাই আৰু ভেলু নাই আৰু সেনেকুৱা টাইপ মানে।
এ অসমীয়া শিকাব তাত, তাত মানে বেলেগ লেংগুৱেজ শিকিব নোৱাৰা সেনেকুৱা। কিন্তু এতিয়া সেইটো কাম ভাল কৰিছে।
আমাৰ যিমানখিনি আমাৰ ওপৰৰ মানে লেভেলৰ মানুহখিনি আছে যিমানখিনি মানে আমাৰ আহ ভাল ভাল পোষ্টৰ আছে। বেছিভাগ অসমীয়া মিডিয়ামৰে হয়। বেছিভাগ
উম
কিন্তু সেইটো মানে সেইটো বুজি নাপায় ন মানুহে
উম উম দিয়া তোমাৰ কাম হ'ল
নাই নাই কৰি আছো ৰবা।
অ দিয়া তেনেহলে এই মইো কৰি আছো ৰ মোক অলপ মা। পাতিছে মানে মায়ে এই কাম অলপ কৰিবৰ কাৰণে দিয়া তে ৰাখিছো হা ভাল লাগিল তোমাৰ লগত কথা পাতি উম